অ', কি কৰিছা?
এ আছো।
অ', অ'।
হেল্ল'।
অ', শুনিছো।
অ', কোৱা মাতটো অলপ কোনকৈ আহিছে, কোৱাচোন।
অ', অ', এতিয়া শুনা পাইছা?
অ', পাইছোঁ পাইছোঁ।
অ', ভাত বনালা?
ভাত বনাব যাব ওলাইছোহে, কিনো বনাও। ৰাতিপুৱা এবাৰ খোৱা হয় নহয়, সেইকাৰণে আৰু এতিয়া অলপ দেৰিকেই বনাওঁ, দেৰিকেই খোৱা হয়, দুটা তিনিটামান আহৈটামান বজাত ভাত খোৱা হয়।
অ', আৰু আৰু সেয়া কি বনাবা এতিয়া? ইমান ইমান গৰম পৰিছে, তাকে একো বনাব বলে খাবলে মনে নাযায়।
আমাৰ এওঁ পিছে মাছৰ টেঙা খুব ভাল পায়। এই মাছৰ টেঙাই বনাম বুলি ভাবি আছো। থেকেৰা টেঙা যে আমাৰ গাঁৱলীয়া এ মানে গাঁৱলীয়া খানা খুব মাছেৰে বনাওঁ, মাছ আছে। মাছেৰে টেঙাটো মানে ঠেকেৰা টেঙাটো লাগেই এওঁক, এও ঠেকেৰাটেঙা এও মানে খাৰ তিতা এইবিলাক বহুত ভাল পায় খাই, গাঁৱলীয়া খাদ্যবিলাক।
উম।
সেইকাৰণে
মানে থেকেৰা টেঙা আৰু ত তোমাৰ কিছুমানে বৰ বনাই যে, থেকে ৰা টেঙাৰে আঞ্জা বনাই
অ ', বনাই বনাই, এই যে দালি বটি মোৰ ফুল গালি একচুৱেলি বতি ফুলে ধুনীয়াকে সৰু সৰুকে বৰ ভাজি তাৰ পিছত লৈ তাৰপিছত থেকেৰা টেঙা দি জোল বনালে বহুত টেষ্টি লাগে খাই, গৰম গৰমৰ দিনত ভাতখিনিও খাব মন যায় ভালকে।
তাকে, মই বোলো একো খাবলৈ আৰু পেটৰ বেমাৰ ইমান হৈছে ইমান পেট
উম', সেইকাৰণে টেঙা খাব লাগে, আমাৰ এইখেতৰ টেঙা লাগে, পাৰিলে ৰেগুলাৰ টেঙা লাগে।
অ', তেঙা তেঙা খালে কি হয় মানে, পেটটো অলপ ঠাণ্ডা হৈ থাকে আৰু।
উম', উম', সেইটো কাৰণে, টেঙাই বন কটা এবোৰ তেঙা
অহ'।
আৰু ভাজি চাজি কিবা বনাম আৰু, ভাত কেৰেলা, পটল কিবা কিবি বনাব লাগিব।
অঁ ভাতকেৰেলা মানে অকল মানে অকল সুধা কাতকেৰেলা ভাজি ন
পাত কেেৰেখলা বেঙেনা আছে বহুত আছে ভাজিৰ কিবা কিবি বনাম আৰু
অ তাকে স মানে কি মাছ মাংস এইবোৰ এনেকে বনাই খোৱাতকে মানে থলুৱা খাদ্যবিলাক খাই বেছি ভাল লাগে
নিৰামিষটো বহুত ভাল লাগে কিন্তু চবে খাব নোৱাৰে ন আমাৰ এইখেতে আকৌ নিৰামিষ দাইল চাইল বেছি খাই থাকিব ভাল ন াপায় তেওঁক মাছ লাগিবয়ে তেওঁ দাইলটো বেছি ভাল নাপায় মাছ চ কণী মাংস তেনেকুৱাকে কিবা থাকেই এখন আৰু
নহয় মাজে মাজেতো খাব লাগিবই কিন্তু মানে ধৰক আপুনি শাক আজিকালি াল ল'ৰা ছোৱালীো চব্জি শাক এইবোৰ নোখোৱাই হৈছে শাক পাচলি শাক পাচলি নোখোৱা কাৰণে কি হৈছে আপোনাৰ পায়খানাবোৰ পেটৰ বেমাৰবোৰ পায়খানা নহয় পেটৰ বেমাৰ হয় আৰু আপোনাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম সেইবোৰ হৈছে এতিয়া ধৰক শাক বেছিকৈ খালে আহজাতীয় বস্তু বেছিকৈ খালে পেটৰ অসুখবিলাক কমকৈ হয় গেষ্ট্ৰিকো কমকৈ হয় সেণে মই যিমান পাৰোঁ চেষ্টা চেষ্টা কৰোঁেইবোৰ খাবৰ
উ আমাৰ আকৌ এটা মাটি আছে নহয় মতিিতটোৱে শাক দিলে নাখাব ধনিয়া দিলে নাখাব কঁঠাল গুটি দিলে নাখাব মই কি কৰো জানা চব মিক্সিত মাৰ দিওঁ চব মিক্স হৈ যায় আৰু মাৰি ধুনীয়াকে বনাই দিওঁ তেতিয়া গমিয়ে নাপায় লৰাই মাংসহে লাগে খালি মাংস লাগে তাৰ লগত চব মিক্স কৰি দিওঁ কঠাল গুটি দিওঁ শাক দিওঁ ব্ৰাহ্মী শাক চব নিশ্চয়দম ব্ৰাহ্মী শাক নৰসিংহ আৰু তাৰপিছত ধনিয়া এনেকে চব দুই এটা পাত দি পেলাই মিক্সিত মাৰি ধুনীয়াকৈ মাংসত ঢালি দিওঁ ধুনীয়াকে মছলাতি খাই দিয়ে তেতিয়া সি নাখায় চব খোৱা যায় তেনেকে খোৱা
বুদ্ধি কৰিয়ে খুৱাব লাগে নহ'লে
নহলে এনেই নাখায় এনে যী তাক দিয়া এইটো খোৱা নাখাও এইটো খোৱা নাখাও বৰ দিগদাৰ বাচ্ছাৰ মাটিটোৰ লগত খোৱাত বৰ দিগদাৰ নাখায়েই
িাকৈ দিলোল ল' ব মান ছোৱালীৰ লগত মাক দেউতাক ককা আইতাক চব মানে অলপ বুদ্ধিয়ক হ'ব লগা কৰাোৱা হৈছে নহলে বুধিয়ক নহলে চলিব নোৱাৰে দুষ্টামিবোৰো বাঢ়িছে ল'ৰা ছোৱাল
বহুত বাঢ়িছে ইটোও নাখাও সেইটো নাখাও সনেকুৱা এইযোৰ কাপোৰ নিপিন্ধো সেইযোৰ কাপোৰ নিপিন্ধো তেনেকুৱা কিমান কাপোৰ ভৰ্তি হৈ গৈছে কিন্তু এইটো নিপিন্ধো সেইটো নিপিন্ধো তাৰ যি মদ দৰকাৰ হয় লেতেৰা কাপোৰযোৰে সি তাৰ ভাল লাগিব পুৰণাযোৰেই ভাল লাগিব কিন্তু বাক পছত একদম গদদজ ভৰ্তি হৈ আছে নিপিন্ধে তাৰ যিযোৰ মন সেইযোৰে পিন্ধিব তেনেকুৱা
এ আজিকালি ল'ৰা ছোৱালীবোৰ আকৌ বুজি নাপায় যিমান ভাল মানে মানুহে কয় হে মাক দেউতাকে শিকোৱা নাই নেকি মাকে কোৱা নাই দেউ
বা যি যি ডাঙৰ ডাঙৰ কথা কব একদম। যান কোনোবাই শিকাইহে দিছে তেনেকুৱা। কথা শুনিলে ভয় লাগি যাই মানুহ আগত।
উম মাকৰ ক্ষেত্ৰতে শিকি আহে বুলি কয় যে এনেকুৱা এটা মানে আজিকালি ল'ৰা ছোৱালী ইমান মানে যুগটো আজিকালি এনেকুৱাই হৈছে ন'
খালি মবাইল লাগে মবাইল মবাইল।
আৰু মোবাইলৰ আপোনাৰ হেৰি তোমাৰ হেৰিবোৰ কি এইটো আমি-আমিয়ে কিছুমান বস্তু নাজানো গেম আটায়ে আমি খেলিব নাজানো, সিহঁত বিলাকে আজিলৈকে দেখি পোৱা নাই লগে লগে ইনষ্টল কৰি খেলিবই আৰম্ভ কৰিলে।
মোৰ ফোনতটো নাপওঁয়ে হী স্কুলৰ পৰা আহিলে। কিয়ে ল'ব কিবা এ হেৰি কৰে নিজে নিজে কিবা কিবি গেম ইনষ্টলমেন্ট কৰিব আৰু কিবা কৰিব। মোৰ লগৰ বিলাকেও ফোন কৰিলে মই ফোন নাপাওঁ সি কাটি কাটি দিব। তাৰ পিছত আৰু কেতিয়াবা শুনো এই কাটি কাটি দিছে ফোন ম ছোঁ জানেইটো আমাৰ নাট নাতিৰ কথাটো, জানো জানো নাতিটো আমাৰো ঘৰত নাতি নাতি বিলাকৰ কাৰণে আইতাক আৰু ফোন মানে লবৰ হেৰি নাই সময় নাই।
উ কিন্তু আপোনালোকে পাৰিলে যিমান পাৰে ব্যৱস্থা কৰিব খেলা ধূলাৰ মাজত ৰাখিব কাৰণে কাৰণ কিয় মানে আ মোবাইল ডাক্তৰেও ডক্তৰে ডাক্তৰৰ মতেও কৈছে বা গৱেষণাও হৈছে যে যিমান মোবাইল চাব ল'ৰা ছোৱালী এ মগজুটো বিকাশ নহয় তাৰ মানে, গতিকে মানে মোবাইল যিমান পাৰে একেদিনততো নোৱাৰে কমাব মানে নিজে বুদ্ধি কৰি পেলাই অলপ অলপ অলপ অলপ আজি অলপ কমালে কাইলৈ অলপ কমালে তেনেকৈ কমাই কমাই কমাই কমাই এটা সময়ত সিহঁতৰ নিজৰ আসক্তি নোহোৱা হৈ যাব। এতিয়া মানে কি এটা হেৰি হৈ গৈছে ন' যে চাওঁতে চাওঁতে এটা অভ্যাসত পৰিণত হৈছে ভাত নাখাই মানে মোবাইল নাচলে ভাত নাখায়, খাব পাৰে সিহঁতি কিন্তু এইটো অভ্যাসত পৰিণত হৈ গৈছে নাখাওঁতে নাখাওঁতে। ত' গতিকে খালে কেতিয়াবা ধৰক ফুৰাই ফুৰাইহে মই মোৰ ল'ৰা কেতিয়াবা তাৰমানে কি কৰো ৰাস্তাত খেলিব দিওঁ ৰাস্তাতে ভা ভাতকেইটা খুৱাই দিওঁ উপায়তো নাই এদিন মবাইল নাচালেও মগজুক অলপমান মগজুটো ঠাণ্ডা হ'ব বুলি ভাবো, এতিয়া চবেইতো কষ্ট কৰে ল'ৰা ছোৱালী ভালৰ কাৰণে এতিয়া মোবাইলটো যিমান
মই হেই কৰ স্কুল চিস্কুল বন্ধ হলে মই বাগানত লৈ যাওঁ ওপৰত লৈ যাওঁ তাক বাগানত কাম কৰিব দিও ফুলত তাপ হেৰি কৰিব দিওঁ ধুনীয়াকে তাকে তেতিয়া কিন্তু মবাইল নালাগে কিন্তু তাৰ লগত যদি মই খেলি থাকো তেতিয়া বেলেগ কিন্তু মোৰোতো কাম থাকে। ৰন্ধা বাঢ়া ধোৱা পখলা এইবিলাকতো মোৰ আৰু মানুহ নাই মই চব নিজেই কৰোঁ। ম আমাৰ কাৰো কাম কৰা মানুহ চানো নাই মই নিজে কৰো চব। সেইকাৰণে আলহী অতিথিও আহে চব ইমান কাম ৰন্ধা বাঢ়া হ টিফিন দিয়া ৰাতিপুৱাৰ পৰা পূজা কৰা পূজাটোতো থাকিবয়ে ৰাতিপুৱা সেইটো। আকৌ মানে এইবিলাক কৰি মেলি আকৌ কৰা তাৰ পিছত
সেই ল'ৰা ছোৱালীবিলাকৰ লগত খেলি যদি থাকিব পৰা যায় তেতিয়া সিহঁতি তাৰমানে এয়া কৰে।
এই লগৰ লগতো খেলিব দিবা কি কাজিয়া কৰি কান্দি কান্দি গুচি আহে। তাকে লাগে চব বস্তু তেনেকুৱা। হলেও নুশুনে সেইকাৰণে থাকিব কিব লাগিব মই। মই থাকিব লাগিলেতো ইফালে কাম নহয়। তথাপি যাওঁ মই তেনেকে মাজে মাজে। দিম আগতকৈ অকণমান কমাইছোঁ এতিয়া মোবাইলটো দিয়া। স্কুলত থাকাই ভাল, স্কুলত থাকিলে শান্তি পাওঁ।
কথা পাহৰিয়ে যায়।
আৰু কেতিয়াবা বেয়াও লাগে, ঘৰটো খালি খালি লাগে জানেনে সি নোহালে।
অ'।
আহিলে আৰু উৎপাত আৰম্ভ হৈ গ'ল।
অ' ল'ৰা ছোৱালী থাকা ঘৰ আৰু ভৰি থাকে সেইটোৱে হয়। থাকিলেও ভাল লাগে ল'ৰা ছোৱালী স্কুল গ'লেও খালী খালী লাগে। এতিয়া, কৈজা উম, তাকেইেতো বাকী আৰু আপোনাৰ গা ভালে আছে?
বাকী বন্ধত কৰবালৈ গ-যাবানে?
অ'। বন্ধত তাকেতো গৰমৰ গৰমটো বহুত পৰিছে নহয় সেইকাৰণে এতিয়া যোৱাটো মানে কৰা নাই, ভবা নাই আৰু যাম বুলি ইমান বেছি গৰমৰ কাৰণে। সিহঁতৰ চামাৰ কেম্পত দিছোঁ, গ্ৰীষ্মকালীন শিবিৰত দিচ চিলো স্কুলত এতিয়া সিহঁতে বাহিৰত যোৱা এটা
ময়ো যাম বুলি ভাবিছোঁ ৰ'বা ঘৰলৈ মোৰ মাও মানে ডাঙৰ বাৰ গাটো অকমান ভাল নহয়, এবাৰ খবৰ ল'ব যাব লাগে। তাকে যাব পৰা নাই। এওঁৰো গাতো ইমান ঠিক নহয় যে সেইটো কাৰণে এতিয়া যাব পৰা আৰু ইমান গৰম পৰিছে ভতিজাবিলাকে ফোন কৰি আছে। খুৰিমা আহক খু়ৰিমা আহক, যাবই পৰা নাই। গাঁৱৰ সেইবিলাক এনেকেই আছে। গাঁৱতো যাব পৰা নাই। বাইদেউহঁতৰো খবৰ লব যাব পৰা নাই, এই বহুত বহুত লেঠা আছে গৰমটোৰ কাৰণে ক'তোও যোৱা নাই। এওঁ অলপ ভাল পালে, অকণমান ঠাণ্ডা পৰিলে যাম আৰু চবৰে।
গৰমত নোলোৱাতোৱে মানে ভাল নহ'লে ইমান বেমাৰ আজাৰ আহিছে গৰমত মানে মই ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীটো নোলোৱাটোৱে ভাল আৰু পানী খুব খাব লাগে পানী আৰু কুঁহিয়াৰৰ ৰস
আমিতো নেমুৰ ৰচ সদাই খাওঁ।
অ' নিমু পানী তেনেকে, অ', অ', অ' বৰ ভাল বৰ ভাল।
ফল খাওঁ, ভাত খাবই মন নাযায়। ৰাতিটো মই ভাতেই নাখাওঁ, হজম নহয়। লাইন গ'লে খোজকাঢ়ি না পাৰিলে এইকেইদিন মৰ্ণিং ৱাকো যোৱা নাই। ৰাতিপুৱা উঠিবই মন নাযায় কিবা।
অ' ৰাতি গৰমত টোপনিও নাহে, বহুত গৰম নহয়। চবৰে ঘৰে ঘৰে সেইটোৱে হৈছে মানে। কি আ, টোপনি নাহে ৰাতিপুৱা। উঠা নাযায়। গৰমত গৰমত এনেও চাব চাবাচোন মানে ৰাতিপুৱা আ, চাৰিটাতে চাৰিতা মনতে পুহৰ হয় নেকি। ৰ'দ ওলাই।
উম, উম।
হেল্ল'
এই লগৰ কেইজনী মানে লগ কৰি আছে এৰিত যাবৰ কাৰণে। এই যে হেৰি এইখন পাৰ্ক খন খুলিছে যে ফাঁচীবজাৰ এইফালে? তাতেই যোৱা নাই কৈছো ইমান ৰদত নাযাম দেই। আমি অকনমান ঠাণ্ডা পৰক তাৰপিছত যাম। এ নহয় নহয় পিছবেলাকে যাম, পিছবেলাকে যাম। পিছবেলা আকৌ মোৰ নাতিটো স্কুলৰ পৰা আহে। টিউছন্ত থাকে, তেনেকেই মই মানে ৰৈ আছো। মোৰ কাৰণে সিহঁতেও ৰৈ আছে। যাব পৰা নাই।
নাই অলপ গৰমটো কমাৰ পিছত যাবা, মানে ইমান বেছি উম বহুত বেছি গৰমটোত
বহুত গৰম, গুৱাহাটীত বহুত গৰম।
ঘৰৰ ভিতৰত সোমাই থাকাটোৱে ভাল।
উম।
তাকে।